হেল্ল
হেল্ল
অহ আপুনি শুনিছে ন।
অহ ময়ো শুনা পাইছো দিয়ক।
হয়।
হয় বহুত বহুত ধন্যবাদ থাকিল। আপ পুনি মক সময় দিয়াৰ বাবে। আপোনাক আপোনাৰ তাতে মই অহ খেতিৰ ওপৰত দুই এষাৰ মান অহ কথা জানিবলৈ মোৰ ইচ্ছা আছিল আপুনি মোক অহ খেতিৰ ওপৰত কও উঠা বা মোক বুজাই দিব পাৰিবনে? চেয়হ।
অহ খেতি মানে আপুনি এনে কি খেতিৰ বিষয়ে জানিব বিচাৰিছে? খেতিতো বহুত ধৰণৰ খেতি খেতি আছে যেনেবা তো আপুনি কোনটো খেতিৰ বিষয়ে বা জানিব বিছাৰিছে?
হয় অঁহ। হয় অসমত যি ধান খেতি কৰে ইয়াৰ ওপৰত।
অহ ধান খেতিৰ ওপৰত ন।
হয়।
অহ টো ঠিক আছে আপোনাক বহুত ধন্যবাদ দিছোঁ আপুনি মোক এনেকা অহ সময় দিয়াৰ বাবে তো অহ এতিয়া মানে মই ইয়াৰ কাৰণে আপোনাক সুধিলো যে, কাৰণ খেতি বুলি ক'লে তামানে এতিয়াতো বহুত ধৰণৰ খেতি আছে না চব্জি খেতি আছে মানে এইপিনে আমাৰ ধান খেতি আছে। আৰু অনান্য বহুত ধৰণৰ না শাক পাচলি বিলাক মানে খেতি উঠি আছে না সেইকাৰণে মই মানে আপুনি কোনটো খেতিৰ বিষয়ে বা জানিব বিচাৰিছে মানে খেতি বুলি কলে টো বহুত ধৰণৰ থাকে সেইকাৰণে মানে আপোনাক সোধা হ'ল আপুনি ক মানে ভুল নুবুজিব।
হয় হয় হয়
তটো ভাল লাগিলে আপুনি ধান খেতিৰ বিষয়ে আপুনি জানিব বিচাৰিছে ত' আমি ইয়াৰ ওপৰতে আজি কথা হ'ম দুইজনৰ ত' ধান উ ধান খেতি বুলি কলে ত মানে আমাৰ এইটো আমাৰ অসমত এতিয়া ধান খেতি কৰিয়ে মানুহ বিলাকে মানে জীৱিত হৈ আছে ধান খেতি কৰিয়ে ধান ধানৰ খেতি কৰিয়ে মানে সকলোৱে নিজে মানে নিজৰ জীৱনটোক পোহ পাল দি আছে আৰু ঠিক তেনেকাই আমি যেতিয়া ধান খেতি কৰো তো' ধান খেতি কৰাত বহুত কষ্টও আছে বহুত বহুত কষ্ট কৰিব লাগে কাৰণ কিয়নো ধানতো আমি এনেই নাপাওঁ এনেই মানে ধান টো এনেই পেলাই থৈ দিছো সিটোৱে গছ হৈ পিনে ফল হব তেনেকুৱা নহয় আমি বহুত কিছু তাৰ বহুত কাম কৰিব লাগে প্ৰথমে ধান টো লগাবলৈ হ'লে আমি প্ৰথমতে ধানটো আমি কঠীয়া হিচাপে আমি তাক বব লাগে কঠীয়া বব লাগে কঠীয়া সিঁচিব লাগে আৰু কঠীয়া সিঁচিবৰ কাৰণে আমি মাটিটো বহুত ভালকে হাল মাৰি পেলাই মাটিটো ভালকে মানে ব বিলাক নাইকিয়া কৰি পেলাই এনেকা ভাল কৰি মাটিটো চাফা কৰি পেলাই না এইটো হাল টো কমেও চাৰি তিন চাৰিবাৰ এনেককা হাল মৰাৰ পিছত মানে বনটো মৰি যায় তাৰপিছত আমি যেতিয়া অহ কঠীয়া পেলাব হ'ব তেতিয়া কঠীয়াটো কি কৰিব ধানটো আমি অহ দুই ৰাতি মান পানীত ভিজাই থব তাৰ পিছত পানীত ভিজাই থুই পেলাই হিতো আকৌ পানীৰ পৰা উঠাব উঠাই পেলাই সেইটো আকৌ আ এনকা ভাল জাগাত এইটো ধানতটো থাকি থব আৰু কিছুমানে বস্তা বা কিছু মানে কচুপাত এনেকা দি মানে এইটো গজালি ওলাবৰ কাৰণে ধাকি ৰাখে তাৰপিছত এক ৰাতি বা একদিন তেনেকা টুৱেন্টি ফৌৰ হাউৰ্চ মানৰ ভিতৰত মানে সেইটো ধান টো ঢাকি থুলি মানে গৰম হৈ আৰু গৰম হৈ পেলাই ধান টো ফাটি পেলাই মানে গজালি বিলাক ওলাই আৰু তাৰপিছত যেতিয়া যেতিয়া গজালি ওলাই তেতিয়া সেই কঠীয়া ঠেলিত কঠিয়া শালিত মানে সেইটো কঠিয়টো এইবাৰ সিঁচিব যায় তাৰপিছত কঠিয়টো সিঁচে তাত কঠিয়টো ৰুবলৈ হোৱা টাইম লকে মোটামুটি পঞ্চাশৰ পৰা ষাঠি দিনতটো লাগে কঠিয়াতটো যদি মানে স সঠিকভাৱে পথাৰত যেতিয়া থান হিচাপে লগাব লগা হয় না তেতিয়া মানে পঞ্চাছৰ পৰা হয় হয় হয় এক মাহত নহয়
আমাৰ তাতেতো দহ দিন বা পোন্ধৰ দিনতে কঠীয়া তোলা হয়।
এইটো কিমান অস হ'ব এইটো দেখোন পাঁচ আঙুল মানুহো দেখোন নহ'ব দেখোন দহ দিনত আৰু মানে আৰু সেইটো সেইটো দহ দনৰত যদি তোলে সেইটো বিধানটো একদম কুমলীয়া হ'ব সেইটো উঠাব ৰুবই নোৱাৰিব এনেই ছিঙি যাব
সেইটো এনে ছিঙি যাব সেইটো সেইটো উঠাব নোৱাৰে আপুনি নাজানো আপুনি বা আপোনাৰ বা হয় আপোনাৰ এক্সপিৰেন্স আছে নাই মই ক'ব নোৱাৰো কিন্তু মই যিটো এক্সপিৰিয়ঞ্চ মই যিটো মই সটো কৈ আছো। সেই সেইকাৰণে মই কৈছো আপোনাক দুই মাহটো নহলেও ডেৰ মাহটো কমপ্লিট লাগিবই আপোনাক বা সেইটো বা আপুনি ই বিদনৰ কথা কলে এইটোতো মোৰ মানে এইটো কেতিয়াও হয় মানে। গ্ৰহণ কৰিব নোৱাৰে কাৰণ কিয়নো কঠিয়টো পুৰাত হ'ব লাগিব। স স দহ পন্ধৰ দিনটো সি টো তো সেইটো পাচ আঙুল আপুনি দিয়া আপুনি কৈছে দছ দিন কৈছে ন দছ দিনতো এইটো পাঁচ আঙুল বা ছয় আঙুল আনকি এক জ্বলও নহব সেইটো। আৰু সেইটো বিধানটো আপুনি কেনেকে উঠাব সেইটো এনে এনে ছিঙি যাব সেইটো উঠাবই নোৱাৰিব সেইটো
ত ম তো মানে মিচত কিবা হৈছে
হয় হয় মানে মই হয় মই মোৰ নিজৰ অভিজ্ঞ কাৰণ আমি কাৰণ আমি নিজে খেতি কৰা মানুহতো সেইকাৰণে যেনা আপোনাক মই কৈ আছো মোৰ এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছো আমাৰ এতিয়াও আজিও খেতি কৰি আছে আমাৰ সেইকাৰণে মানে আপোনাক মই কিবা কৰিছো।
ত সেইকাৰণে কি বুলি কয় এইটো কি কৰিব সেইটো কঠিয়টো যেতিয়া আহ হব হোৱাৰ পিছত আৰু সি মানে আমাৰ যিটো পথাৰত ধানটো লগাব না সটো পথাৰতো আৰু এইপিনে আমি কি কৰিব লাগে মাটিতটো ভালকে আমি বোকা কৰিব লাগে এ আৰু সিটোকো অ ট্ৰেক্টৰ লগতো মানুহ বিলাকে বেছিভাগে চাৰিবাৰতে কিবা কৰে হয় চাৰিবাৰ মানে হাল মাৰেলিও হৈ যায় ধানটো লগাবৰ কাৰণে তেনেকুৱা তথাপিও যি মমানে মানেছিকে মানে নিজৰে ভাল মানে ধান মাটিতটো বেছিকে মানে যদি আমি পচাব পাৰো মাটিটো মান খাব সিমান ধানটো মানে ভাল হোৱাৰ চান্স থাকে আৰু না এইটোয়ে আৰু কথা ত আমি ধানটো মানে এনেকুৱাই খেতি কৰিব পাৰো আৰু ধান খেতি কৰিলে যেনিবা ধান ত বহুত ধৰণৰ আছে আজিকালি যেনিবা না। বহুত ধৰণৰ নাম বিভিন্ন ধৰণৰ চৰকাৰী ধান শালি ধান ন এনেকুৱা বহুত মানে ধান বিলাক নামটো আজিকালি মানে গুণিব নোৱাৰা এনেকুৱা দৰে হৈ গৈছে বহুত ধৰণৰ ধান হয় তো
এইটোয়ে ৰ মোৰ না মানে মই যিখিনি থানৰ ওপৰত কথা ক'লে চ' আৰু থানৰ ওপৰত মই আপোনাৰ তাৰ পৰাও আৰু কিছু মানে ধান খেতিৰ বিষয়ে অলপ জানিব বিচাৰিছো, আপুনিও অলপ কৈ দিলি ভাল হ'ব আৰু।
অ হয় আপুনি বত আহ ভাল ধৰণে মোক আহ ধানৰ ধান খেতিৰ ওপৰত মোক বুজাই দিলা। মই আপোনাক আহ আহ কম ম আমাৰ দেখি যে কি কি ধান ৰুৱা হয় বা ধানত কি কি খেতি কৰা হয় বুলি অ নাই আজিতো বহুত নতুন নতুন ধানৰ আহ বিধান ওলাইছে যেনে বংগবন্ধু বা ইত্যাদি ইত্যাদি বহুত ধানৰ নাই মাচৰিত আমি কেনে এ এই মাছৰি বা এনেই আগৰ যিখিনি ধানৰ বিধান আছিল যিগিলা আমি আজিৰ দিনত মানে ৰুলি মানে বেছিকৈ মানে ধানৰ ফলটো নাপায় আৰু। ইয়াৰ কাৰণে আমি মানে নতুন উম যেনে বি বি বা ইত্যাদি আমি আহ ধানৰ বিধান বিলাক আমি ৰোৱা হয় আৰু, ধান ৰুবলৈ আমি আপুনি যে কলক আহ আমি ধানটো পানীত ভিজাই থব লাগিব ইয়াৰ পিছত আমি কথা আহ কিবা কৰা লাগে ফাৰতে আমি ট্ৰেক্টৰ মাৰি ল'বা লাগে আৰু অ। চাৰে তিনি চাৰে বাৰমান। তাৰপিছত যেতিয়া আমাৰ আহ দেৰমাহ বা এ দুইমাহ মান হয়। তেতিয়া আমি কইঠা তুলি পেলাই আমি পেক ৰোৱা হয়। এই পে ৰোৱাৰ টাইমত আহ আমি বিভিন্ন। সাৰ দিয়া হয় আৰু আহ যেন সেই বেলেগ ধানৰ বাহিৰে বেলেগ যে বুন নাহে ইয়াৰ কাৰণে আমি আহ। এতিয়া ঔষধো দিয়া হয় আৰু। যেন বেলেগ গুন গিলা আমাৰ যে ধান খেতি ধান খেতি যেন আহ বা নোৱাৰে ইয়াৰ কাৰণে আমি ব আহ সুট বিলাক দিয়া হয় আৰু আমাৰ ধান খেতি। এ কৰিলে আমি বহুত কষ্টও হয় আ পুনি যে কৈ কলা আমাৰ বহুত কষ্ট হয় আহ আমাৰ ৰুৱাৰ পৰা। আমি কাটি আনাৰ পৰা ই এইটো মাৰণ মাৰিবা লাগে। ই বহুত অ লাম্বা প্ৰচেছ, এইটো বহুত অ আজিৰ মানুহগিলাই বেছিভাগে খেতি কৰাতটো মানে এৰি দিলাক আৰু বহুত
হয় হয় মানে কষ্ট আছে যে হয়।
বহুত কষ্ট আছে আৰু আজিৰ যি বতৰ এই মানে কোনোবা কোনবা বতৰতো মানে বৰষুণ বা পানীও আমি নোহোৱা এনেকা আমাৰ পথাৰত হৈ যায় ইয়াৰ কাৰণে। আ আমাৰ যি যেমান আমি এক বিঘাত যেমান আ পাবা লাগ পাবা লাগে। মানে এইগিলা আমি নাপায় আৰু যদি আমাৰ খেতি। হয় ইয়াৰ কা। যদি আমি এ খেতিত যদি। আ পানী থাকি তেতিয়া। আ ফল এই ফলটো মানে বেছিকে পাব। আৰু এই ধৰণে আমি খেতিটো কৰিব লাগে আমাৰ আমি যদি বেলেগ বেলেগ নতুন নতুন। তুন যেনটো আমি ৰৰুই থাকিলি আমাৰ আ খেতি বিলাক মানে। খেতিয় গিলা যে মানে বহুত। আ ফল পাব আৰু ইয়াৰ কাৰণে আমি নতুন আ প্ৰজাতি। এ বা নতুন যিখিনি। অ। ফাৰ্মাৰ আছে সেইগিলা মানে নতুন নতুনকে মানে। জ্ঞান বিলাক ৰোৱা হয় আৰু।
হয়।
টোমিয়ে।
অ ত' ভাল লাগিল আপোনাৰ লগত মানে অ মানে কি বুলি কয় আপোনাৰ পৰা বহুত। কিছু মানে ধানৰ বিষয়ে। আপুনি অ মানে জনালে আপোনাৰ পৰা বহুত কিছুমান জানিব পাৰিলো চ' ত' আপোনাক বহুত বহুত। ধন্যবাদ দিছো ত' তেনেহলে আজি আমাৰ যিহেতু সময়তটো। হৈ আহিছে ন ত' ত' নিশ্চয় আপোনাক আৰু। পিছৰ সময়লৈকে আপোনাক আকৌ বি বেলেগ বিষয় বিলাকৰ ওপৰত আমি লৈ কিনে আকৌ নি। ছয় লগ পাম ন চ তে চ তেনেহলে আজিলৈ ইমানতে ৰাখিম আৰু ন।
অ ধন্যবাদ থাকিল আপোনাৰ।
ঠিক আছে দে হ'ব।